হেল্ল'
হেল্ল'
আহ শুনিছা শুনিছা। অ কি কৰি আছ?
এই নাই এনেই পঢ়ি আছিলোঁ তুমি কি কৰিছা?
অ ময়ো এই কি কৰিম আৰু গৰমতে মানে একদম তাৰ মানে অলপ মানে দিনটো মানে ফেনৰ বতাহ লৈ লৈ মানে একদম মানে ফেন খনৰ বতটাও মানে কাম নকৰা হৈছে স বাহিৰতে অলপ ঘূৰি ফুৰি আছো।
অঁ আচ্ছা গৰম বেছি নেকি তাত?
গৰমতটো বেছি কিয় তোমালোকৰ তাতে গৰম পৰা নাই নকি?
নাই আজি ইমান বিশেষ তেনেকুৱা গৰম নাই বাৰু অলপ মানে ডাৱৰীয়া আছিলে বতৰটো।
অ
বৰষুণ চৰষু হৈ আছে যে এইকেইদিন ত' ইমান এটা মানে গৰমতটো অনুভৱটো নাই কৰা।
অ এ কিন্তু কি কয় আগতকে মানে বহুত গৰম বাঢ়িছে দেই আজিকালি মানে গৰম বুলি ক'লে বহুত বেি ভাগকো গৰমেই থাকে ঠাণ্ড দিনত কি বেছি গম থাকে।
অ সেইটো হয় মানে গোলকীয় উষ্ণতা বাঢ়িছে যে সেইটো কাৰণে আৰু
অ হয় হয় হয় তোমাৰ তোমাৰ লক্ষ্য কৰিবা তোমাৰ অ নৱেম্বৰ মানলৈকেতো কমচে কম ঠাণ্ডাতো নপৰেই তোমাৰ ঠাণ্ডা পৰিবলৈ ডিচেম্বৰ মান লাগি যায় আগতে তোমাৰ মই সৰু থাকোতে এতিয়াও মানে মনত আছে আগত এতিয়া আমি মানে পৰীক্ষা বছৰেকীয়া পৰীক্ষা এনেকে দিবলৈ গলে তোমাৰ এই অক্টোবৰ নৱেম্বৰৰ পৰা ঠাণ্ডা যি ঠাণ্ডা পৰে আজিকালি সেনেকোৱা নাই কিন্তু
অ মইতো সে মানে সেইটো আগতে মানে দুৰ্গা পূজাৰ মানৰ পৰাই ঠাণ্ডাত তো অনুভৱ হৈছিলে এতিয়া সঁচাকে ক'ব গ'লে মইতো এইটো বছৰতো হেৰি কি কয় জানুৱাৰী মানৰ পৰাহে অলপ ঠাণ্ডাটো ফিল মানে অনুভৱ কৰিছিলো মানে এটা মাহৰ কাৰণে তাৰপাছত হে একেই আৰু গৰমেই
তোমাৰ পিছে কোনটো ভাল লাগে গৰম দিন ভাল লাগে নে ঠাণ্ডা দিন ভাল লাগে
মোৰ ক'ব গ'লে এইয়া হেৰি কি কয় অক্টোবৰৰ পৰা ডিচেম্বৰৰ মাজৰ সময়খিনি যে সেইখিনি ভাল লাগে ঠাণ্ডাও বেছি ইমান এটা ভালা নালাগে গৰমো ইমান এটা বেছি ভাল নালাগে
অ মানে মাজৰতো আৰু অ অ সেই আৰু অৱশ্যে ঠাণ্ডা দিনত বেছি মানুহ মানুহ চানুহ মৰেও নহয় বহুত ঠাণ্ডা হ'লে মানে মানে বহুতো মানুহৰ মানে অসুবিধা আৰু বিশেষ কে মানে যি যিসকল মানুহ মানে এই ৰাস্তাই ঘাটে থাকে তেওঁলোকৰ বেছিকে অসুবিধা হয়
সেইটোৱেতো সেইটোৱে দিগদাৰী আৰু গৰমতো মানে কোনেও শান্তিত থাকিব নোৱাৰে মানে ইমান গৰম বাহিৰত ওলাই যাব নোৱাৰে ইমান ৰ'দ
বাকী মই তোমাৰ এই ষ্টেটাচ দেখিলো কালি কেফে গৈছিলা নেকি অ তাতে মই বোলে অলপ সেই তোমাৰ কল্ড কফি আৰু মানে পিজ্জা ষ্টেষ্টাচ দেখিলো যে সেইকাৰণে বোলো কি কি হেৰি কি কি কয় এনেই কি কয় কিমান কৰিলে
হেৰি কি কয় সাতশ আঠশমান গ'ল
অ এনেই ভালনে খোৱা
ভালে যাব পাৰা আজি এবাৰ
অ অ অ এনে তুমি কি খাই ভাল পোৱা বাৰু
মই মইতো বিৰিয়ানী খাই বেছি ভাল পাও আৰু এইপিনে নান আৰু বাটাৰ চিকেন তোমাৰ
মোৰ চৰমাৰ চৰ্মাৰো লাৰু বিৰিয়ানিতো বাৰু মোৰো বেয়া নালাগে মোৰো বিৰিয়ানী ট্ৰাই কৰো কলিকাতা বিৰিয়ানি বিশেষকে আৰু এ দেললি যায়কা বিৰিয়ানীকেইটা বেয়া নালাগে খাই পেলাই
সেইটোতো হয় বাৰু ইয়াতে এখন আছে বহুত ধুনীয়া বনায় তাত খাবৰ কাৰণে মই তাত প্ৰায়ভাগে খাওৱেই
অ কিমান লয় তাতে দাম
অ এশ বিছ টকাকে লয়
অ অ অ এই তোমাৰ
দামটো ভাল আৰু সকলোৱে খাব পাৰে আৰু বহুতখিনি দিয়ে যে এজনে খাই শেষ কৰিব কাৰণে টান আৰু।
অ অ অ অ হয় হয় হয় বাকী তুমি এনেই চিকেন বিৰিয়ানী খোৱা নে মটন বিৰিয়ানী?
মই চিকেন বিৰিয়ানী খাওঁ মানে মাটন মই ইমান এটা ভাল নাপাওঁ যে।
অ হয় হয় মই এনেই মই এনেই,,, মটন বিৰিয়ানী ভাল পাওঁ কিন্তু কিছুমান জেগাত কিন্তু মট মট সনটো ভালকে সিহঁতে কুক নকৰে মানে ভালকে সিহঁতে নবনাই তটো অলপ মানে গোন্ধ থাকি যায়।
অঁ হয় বাৰু সেইটোৱে আৰু মানে ভাল কোৱালিটিৰ,, বস বস্তু মানে ব্যৱহাৰ নকৰিলে সেনেকুৱা হয় আৰু।
হয়ঁ হয়ঁ ঠিক কথা কৈছা অঁ অঁ। অঁ অঁ বাকী কি কয় এনেই এই আৰু তোমাৰ,,, এইবোৰো বেছি খাব নোৱাৰো নহয় তোাৰানে অলপ বেছি ফাষ্ট ফুড খাই দিলে আজি কালি গেষ্ট্ৰিকো প্ৰব্লেম গেষ্টিকৰ সমস্যা দেখা
সেইটো হয় বাৰু আৰু কিন্তু কি কৰিবা? এতিয়া খাই খাই অভ্য়াস হৈ গৈছে যে নাখালেও মানে অঁ ভাল নালাগে খাব খাবই মন যায় থাকে ত' মাজে মাজে খাই দিলে কথা নাই বাৰু অহত সদায় খাই থাকিলে বাৰু অসুবিধা হয় ব বাৰু হ'ব বাৰু। মাজে মাজে খালে কথা নাই উমঁ।
কথা কৈছা আৰু তাৰোপৰি তুমি কি কয় মিঠা চিঠা কিবা খোৱা নে? অ ন তুমি ক খোৱা নাই কিবা ক আইচ ক্ৰ্ৰীম বা কিবাকিবি উমঁ!
খাওঁ খাওঁ কিন্তু,,, এতিয়া অলপ মানে কমাইছোঁ খোৱাটো মিঠা বোলাটো মানে ইমান মিঠাও ভাল নহয় যে খোৱাৰ কাৰণে। স্বাস্থ্যৰ কাৰণে বেয়া ওম সেইটো কাৰণে কমাইছোঁ এয়াতে মিঠা চিঠা খোৱাত।
উমঁ বাকী মানে এই ময়ো তোমাৰ ওলাই গলে কেতিয়াবা এই এতিয়া গৰম দিন ন তোমাৰ এই জুচ জুচটোচ বেছি খাওঁ অলপ।
অঁ এই বাহিৰত গ'লে কুঁহিয়াৰৰ ৰস এইবোৰ খাবা আৰু এইবোৰ বেছি ভাল আৰু হেৰি কাৰণে স্বাস্থ্যৰ কাৰণে।
অঁ স্বাস্থ্যৰ কাৰণেতো ভাল কিন্তু মানে তেওঁলোকে ইমান পৰিষ্কাৰ পৰিচ্ছন্নত,,, টা বজাই নাৰাখে মানে সেইকাৰণে মোৰ অলপ খাবলৈ সেই লাগে গৰম দিনত মানে যে অলপমান চাবা মানে বহু জেগা আছে মানে য'ত মানে তেওঁলোকে তোমাৰ হাতত মানে একো পিন্ধে তেওঁলোকে সেনেকে মানে কুঁহিয়াৰটো হেৰি দিয়ে ত অলপানেয় সেই আৰু।
হয়ঁ! বাৰু। কিছুমান জেগাত হয় বাৰু অলপ লেতেৰাকৈ বনায় কিন্তু কিছুমান জেগাত ভালকৈ বনায় বাৰু য'ত বনাই ভালকৈ তাত খাব পাৰা এনেই এইবিলাক। ভালেই হয় ন বৈধতা হৈছে স্বাস্থ্যৰ কাৰণে ওম সেইটোৱে ওহোঁ।
ওহোঁ বাকী কি কয়। আৰু মানে আমি অলপ মানে ফল মূল চল মূল যদি খাই থাকিব পাৰো মানে। তেতিয়া আমাৰ স্বাস্থ্যয়টো ভাল থকে দিয়াচোন।
সেইটো হয় আৰু,,, বতৰৰ ফলবোৰ খাব লাগে এতিয়া যেনেদৰে জাম ওলাইছে লেতেকু ওলাইছে সেইবোৰ খাব লাগে। বতৰৰ ফল।
উমঁ হম ঠিক কথা কৈছা আৰু এতিয়াতো মই মই বাৰু এনে ভাতৰ লগত আম আম খাওঁ বাৰু তুমি
উম অ খাওঁ খাওঁ আমটো মোৰ বহুত ভাল লাগে
অহ মোৰতো কিন্তু কঁঠাল ইমান ভাল নালাগে
অঁহ কঁঠালটো মানে কেঁচাত ভাল লাগে আৰু অলপ আধা পকা যিটো হয় সেইটো খাই ভাল লাগে একদম পকিলে পকিলে ভাল নালাগে
অহ এনেই তুমি কি কয় আহ কি কয় এনে কি কি ৰান্ধিব চান্ধিব জান নে এনেকুৱা বিৰিয়ানি কিবা কিব এনেকুৱা কিবা
ৰা নাই নাই মই এইয়া সাধাৰণ সাধাৰণকে মা মানে ৰান্ধিব চান্ধিব জানো এইবোৰ বিৰিয়ানী চিৰিয়ানী এনেকে ৰান্ধিব নাজানো বাৰু
অহ এনে
সাধাৰণ দালি ভাত চিকেন টিকেন সেনেকে বনাব জানো আৰু
অহ আচ্ছা ত এনে কি কয় এহ মাংসৰ ভিতৰত তোমাৰ কি প্ৰিয় বাৰু
মোৰ হাঁহ মাংস বেছি ভাল লাগে
অহ হাহঁ মাংসতো সোৱাদ‌ চব কিন্তু মানে মই শুনো শুনিছো মানে হাঁহ মাংস খালে বোলে পুৰণি বেমাৰবোৰ উকাই বোলে সেইকাৰণে মই হাঁহ মাংস নাখাওঁ তেনেকে এবাৰেই খাইছো
হয় বাৰু মানে বিষ চিক থাকিলে মানে সেইবোৰ মানে উকাই বুলি কয় মোৰ সেনেকুৱা বেমাৰ চেমাৰটো নাই বাৰু সেইটো কাৰণে খাব পাৰোঁ আৰু আৰু মোৰ অলপ কি কয় বেম এ কি অলপ ব্লাড চুগাৰ তো লৈও যে‌ সেইটো ‌কাৰণেও ভাল আৰু এইবোৰ খাবৰ কাৰণে আইৰণ প্ৰব্লেম আছে যে
অহ অহ আইৰণ সমস্যা আছে তাৰমানে ত
আছে আছে
অহ অহ বাকী কি কয় উম তাকে আৰু অহ কি মানে কিছুমান মানে কেতিয়াবা তোমাৰ ওলাই গ'লে ধৰা এই কিবা আচ আজিকালি তোমাৰ ফুচকা চুচকা এইবোৰ চাট পাতিবোৰ মানে প্ৰায়ভাগ দেখিলে মানে খাবলৈ মন যায় মানে কিন্তু নিজকে মানে নাই
মইতো এইটো বস্তুটো খাওঁৱে ফুচকাটো মানে মই ক'ব গ'লে দুদিনৰ মূৰে মূৰে খোৱাই যায় মোৰ সেইটো মানে ৰখাবই নোৱাৰোঁ মই দেখিলে
হয় কিন্তু ইয়া কিন্তু স্বাস্থ্যৰ কাৰণে ইমান এটা
জানো জানো জানো ভ ভাল নহয় কিন্তু কি কৰিবা আৰু অভ্যাস হৈ গৈছে খাওঁতে খাওঁতে নাখালেও মানে ৰখিব নোৱাৰোঁ মানে খোৱাৰ পাছতো অলপ বেয়া লাগে কিন্তু কিয় খালো বুলি কিন্তু কি ক'ম আৰু খা খাই দিয়া যায় আৰু জানি বুজিও উম সেই
হয় দিয়া আৰু আজিকালি বহুতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখে কিন্তু আজিকালি এনে এনেকুৱাও ফুচকা বেপাৰী আছে তোমাৰ যোনে তেওঁ তেওঁ মানে খালী হাতেদি মানে তেওঁ ফুচকাবোৰ দিয়ে মানে সেইবোৰ অলপ খাবলৈ বেয়া লাগে
অহ সেইটো হয় মই য'ত খাওঁ মানে তাত বহুত পৰিষ্কাৰ পৰিচ্ছন্নতা মানে হেৰি কৰে আৰু নাই ধুনীয়াকে দিয়ে আৰু উম সেইটোৱে ভালকে গ্ল এয়া হাতত হেৰি পিন্ধি মেলি ভালকে দিয়ে আৰু
অ কি কয় ঠিকেই তুমি মানে এই তুমি এনেই কি কয় ৰাতিপুৱা জলপান কৰা নে?
কৰোঁ কৰোঁ মানে কলেজ যাবলগীয়া থাকিলে বা কেতিয়াবা কৰাও নাযায় মানে বেছিভাগ কৰা নাযায়ে বাৰু মোৰ প্ৰায়ভাগ মোৰ এইটো ব স্তুতো নহয়ে জলপানটো
অ কি খোৱা বাৰু?
এই ৰুটি ৰুটি এনেকুৱাকে খাওঁ আৰু
উম হয় দিয়া
তুমি?
মইও ৰুটিকে খাওঁ মানে কিন্তু মানে মই অলপ পুৰি-চুৰি খালে মানে তেল জাতিয়বোৰ খালে মানে মোৰ অলপ গেষ্ট্ৰিকৰ সমস্যা
উম উম উম উম আৰু বেছি তেল খোৱাটোও ভাল নহয় বাৰু
হয় হয়
উম
খালে আৰু তোমাৰ চৰ্বি বাঢ়ে তাৰওপৰি আৰু বহু সমস্যা হয়
অ সেইটোৱেতো এতিয়া মানে মানুহৰ ইমান ওজন বাঢ়িব ধৰিছে মানে আৰু ব্যায়াম কৰিলেও মানে আৰু কোনো বেন হেৰি নোপোৱা হৈছে মানে উপক্ষম নোপোৱাই হৈছে
ঠিকে কৈছা মানে আমি সকলোবোৰ বস্তু মানে মিলাই চলিব লাগিব আৰু তোমাৰ অ খোৱা খোৱা খিনি লগ আমি অকল খালেই নহব দিয়াচোন আমি ব্যায়ামো কৰিব লাগিব বা অকল ব্যায়াম কৰিলে নহ'ব ভাল অকল ব্যায়াম কৰিলে নহব, ভাল খাব অ তাকেহে দিয়া তেন্তে আজি সলে আজি থৈছো
হ'ব দিয়া।